অ', কি খবৰ বন্ধু?
এই খবৰ সুধিব আহে ইমান দিন দেখোন খবৰে নাই দেখোন আজি মই ফোন কৰিলো বুলিহে।
অ', সেই নহয় ৰ'বা অকণ বিজি হৈ আছিলোঁ মানে তুমি জানাইচোন কলেজ শেষ হোৱাৰ পিছৰ পৰা মানে ঘৰত কাম চাম থাকে তাৰপিছত আকৌ তোমাৰ তাৰ মাজতে মানে অকণ কিবা কিবি মানে এতিয়া ঘৰত দেখাবলৈ অকণ মানে পঢ়িব লগা হয়েই। কিবা কিবি এনেই ইউটিউবত তোমাৰ জিকে টিকে খাই থাকো তাৰপিছত তোমাৰ সেই মানে আকৌ ধৰি লোৱা ঘৰৰ কামবোৰো থাকে যে এতিয়া ভণ্টিকো মানে অনা নিয়া কৰিব লাগে স্কুলৰ পৰা আকৌ দোকানতো মানে মই মাৰিব লগীয়া হয় ইচট্টাভ নাই মানে দোকানত বুজা গতিকে তেনেকে মানে গোটেই দিনডাল গুচি যায় বিজি থাকোঁ তেনেকেই মানে কৰ্মচাৰী নথকা মানে বিশেষকে মানে বৰ বেছিকে অসুবিধা হৈছে মোৰ কেইটামান তেনেকে দিনবোৰ গৈ আছে আৰু কি ক'বা আৰু ভগৱানৰ কৃপাত বাকী ঠিকেই চলি আছে বোলো সেয়াই মানে তোমালৈ মনত কল বোলো তুমিও ফোন কৰিছিলা সেইকাৰণে খবৰ এটা লওঁ বলো কি কৰি আছে ক'ত আছে এতিয়া?
এ আছোঁ মানে মই ঘৰতে আছো বৰ্তমান। এই অলপ মানে আজিকালি ময়ো অলপ মানে ব ব্যস্ত হ'বলৈ ব্যস্ত মাৰথা আছোঁ আৰু মানে অলপ এই চৰকাৰী চাকৰিৰ মানে অলপ মানে হেৰি কৰি আছোঁ মানে অ', চৰকাৰী চাকৰিৰ মানে অলপ মানে অ', জা চলাই আছোঁ আৰু জা জো চলাই আছো মানে ভাবিছোঁ।
উম, উম। হয় হয় ঠিকে কৈছে, ঠিকে কৈছে, সেই মানে ঘৰতটো মোক সদায় কথা শুনায়ে থাকে দেউতাই। হল' ত আমু কৰিব লাগিছিলে তামুক কৰিব লাগিছিলে এতিয়া মানে কি ক'ম আৰু কিছুমান কথা দিয়াচোন এতিয়া মানে ভগৱানৰ ওপৰতো থাকে ন।
তে তাকে মানে ভ ভগৱানৰ কৃপাত কেতিয়া কি হয় ডাকে মানে বাকী তুমি বাহিৰত পঢ়ি আছিলা যে এতিয়া আহিলা তাৰ পৰা মানে মই গ'মেই নাপালোঁচোন মই বোলো তুমি এয়া বাহিৰতে আছ নেকি?
নাই, নাই এ পঢ়া শু়া শেষ কৰি আহিলো ৰ'বা এতিয়া মানে অলপ চাকৰি কাৰণে লাগি আছো বৰ্তমান। আহ তো আজিকালি যিহেতু চাকৰি কাৰণে সকলোৱে মানে আহ লাকি আছে সকলোৱে কিমান মানে আজিকালি তোমাৰ কম্পিটিশন কিমান হয় চাকৰি কাৰণে তুমি দেখি জানাই চাগে যে চৰকাৰী চাকৰি এটা পাবলৈ কিমান কঠিন আজিকালিৰ যুগত তাককে সেই সেইকাৰণে মানে ভাবিছো আৰু মানে অ', এটা যেনে তেনে কৰি চাকৰি মানে লওঁ বুলি তথ মানে তাকে আৰু আৰু বাকী কি কয় মই ভাবোঁ মাজে, মাজে মানে ব্যৱসায় অলপ মানে মোৰ মানে ব্যৱসায়ৰ প্ৰতিও অলপ মন আছে। কিন্তু মানে কিন্তু সেই ব্যৱসায় মানে কৰিবলৈ মানে মোৰ ধৰা অলপ মানে আত্মবিশ্বাসো নাই নিজৰ ওপৰত আৰু মানে মই ভাবোঁ যে ব্যৱসায় যদি কৰিবলৈ লওঁ, মানে যদি সেই ব্যৱসায় আকৌ যিটো সফল নহওঁ তেতিয়া হ'লে মোৰ মানে বহুতো লোকচান হব, আৰু সেই লোকচানবোৰ মই কেনেকে ভৰফৰ কৰিম মই তাকে ভাবি নাপাওঁ মানে, আৰু মানে মোৰ পৰিয়ালৰ লোকসকলো মানে ব্যৱসায় উপৰত ব্যৱসায়ৰ মানে মানে ব্যৱসায় কৰিলে মানে মোক মানে হেৰি নকৰে মানে তোমাক মোক মানে অ সমৰ্থন নকৰে তেওঁলোকে, তেওঁলোকৰ মতে চাকৰিয়ে কৰিব লাগে।
বুইছো বুইছো, আচলতে সেয়ে মানে কথা এতিয়া কি কবা মানে ধৰি লওক ময়ো চৰকাৰী চাকৰিৰ পিছত লাগি আছো যদিও মানে আশা কৰি আছো কিবা এটা মানে সৰু মুৰা পাই গলে ভাল আৰু পতককে। এতিয়া মানে কথাটো হল যে চৰকাৰী চাকৰি পোৱাতো বহুত বেছি টান তুমি নিজেই জানাই। এতিয়া কথাটো হ'ল যে মোৰো মানে অকন কেতিয়াবা মানে মনটো মানে বিজনেছৰ ফালে মানে অকণ ব্যৱসায় বাণিজ্যৰ ফালে মানে ধাপলি মেলে এক কিন্তু সেয়ে কথা এতিয়া ব্যৱসায় বাণিজ্য কৰিব গ'লে মানে তোমাৰ অকন ভালকে মানে টকা পইচা লাগে আৰু সেই টকা পইচা অকণ মানে ঘৰত দিব নাই বুলি নহয় কিন্ টো মানে ঘৰৰ মানুহে অকণ বিজনেছৰ প্ৰতি ইমান এটা মানে তেওঁলোকৰ ইচ্ছা নাই মানে ৰাপ নাই। তেওঁলোকে মানে মোক সদায় আৰু তোমাৰ হেৰি ফালে থেলে মানে অকণ চাকৰি ফালেই থেলে তথাপিও মই অলপ চেষ্টা কৰি আছো মানে ই এটা দুটা বছৰত মানে ভগৱানৰ কৃপাত মানে চেষ্টা কৰি আছো আৰু বাকী চোৱা যাওঁক কি হয় জীৱনত, মানে সেয়ে এখন বিজনেছত মানে আচলতে ব্যৱসায় বাণিজ্য কৰিলে তোমাৰ এইটো এটা বস্তু ভাল যে তুমি মানে লাভ কৰিলে মানে একেবাৰতে তুমি মানে তিনি চাৰি মাহত চাকৰিয়াল এজনে মানে যিটো পইচা ঘটে সেইটো মানে তুমি এমাহতে ঘটিব পাৰিবা। কিন্তু কথাটো হ'ল যে এতিয়া চৰকাৰী চাকৰি থাকিলে তোমাৰ এটা সুৰক্ষা থাকে এটা নিৰ্দিষ্ট এটা মানে মানুহৰ তুমি মানে পইচা এটা টকা মানে মাহত মাহে মাহে পাই থাকা ছ সেয়ে মানে সকলো বস্তু উপকাৰো আছে অপকাৰো আছে আৰু। নে কি কোৱা?
এ তাকে তাকে সেইটো সেই সেইটো কথাই কয় মানে ঘৰত যে ব্যৱসায় যদি কৰ যদি মানে লোকচান হয় তে লোকচান কেনেকে ভৰাবি? সেইটো কথাই মোক শুনাই এতিয়া যিহেতু অ মোৰ দেউতাও চৰকাৰী চাকৰি কৰে ত মানে এতিয়া দেউতাৰ উদাহৰণ দি দেউতা হঁতৰ মানে এতিয়া বস্তুটো নিৰ্দিষ্ট থাকে তেওঁলোকৰ প্ৰতি মাহে মাহে দৰমাহ সোমায়, এতিয়া মই যদি ব্যৱসায় কৰোঁ ব্যৱসায় কাৰণ ব্যৱসায় আকৌ যিটো মানে মানে টকা ইনকাম সেইটো মানে সেইটো মানে আকৌ তোমাৰ হেৰি নহয় যে মানে যে সদায় আহে ব্যৱসায়ত মানে লাভে হ'ব বুলি সেইটো আমি আশা কৰিব নোৱাৰো। গতিকে সেইটো মানে এটা ভয় লাগে মানে, কিন্তু মই ভাবো আহ চাকৰি আমি অকল আমাৰ যিহেতু সমাজত তোমাৰ সৰুৰ পৰাই শিকোৱা হয় যে চাক মানে চাকৰি কৰিব লাগে ভাল চাকৰি কৰিলে ভাল দৰ মানে ভাল দৰমহা পোৱা যায় এইবোৰ সেই কথা শিকোৱা যায় আৰু আমাক সকলোৱে সৰুৰ পৰা এইটো নকয় যে তই ভাল চাক বা ভালকে পঢ় তই ভালকে ব্যৱসায় কৰিব পাৰিবি সি তো কোনো নকয় ত ভালকে পঢ তেতিয়া হ'লে তই ভাল চাকৰি কৰিব পাৰিবি, মই ভাবো আমাৰ সমাজত মানে ব্যৱসায়ৰ প্ৰতি ইমান মানে ৰাপ নাই, আৰু মানে কোনো মানে এনেকে মানে ব্যৱসাৰ প্ৰতি আমাক মানে উৎসাহ নিদিয়ে তেনেকে যিমান চাক কৰি পতি দিয়ে মই সেইটো ভাবো আৰু।
হয় হয় ঠিকে কৈছা, আচলতে আমাৰ সমাজত মানে এইটো এটা মানে কু সংস্কাৰ বুলিয়ে ক'ম আৰু অন্ধবিশ্বাস বুলিয়ে ক'ম যে মানে সকলোৱে ভাবে যে চাকৰি থকা হলে বহুত বেছি ভাল বুলি ভাবে আচলতে এটা মা দেউতাৰ কথা মানে বেয়াও নহয় তেওঁলোকে মানে নিজৰ সন্তানৰ ভালটোহে বিচাৰে মানে ভাল হওক বুলি বিচাৰে। এতিয়া সুৰক্ষা এটা বিচাৰে কিন্তু অঁ অৱশ্যে বৰ্তমান মানে যিটো মানে যিটো হাৰত মানে নিব নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি পাই আছে। তাৰ এটা কাৰণত মানে জ্বলন্ত সমস্যা এইটো এটা জ্বলন্ত সমস্যা সমূহৰ ভিতৰত এটা মানে বহুত ডাঙৰ এটা সমস্যা আৰু তাৰ কাৰণবোৰৰ ভিতৰত মানে ই যে চৰকাৰী চাকৰিৰ পিছত যিটো মোহ এই চৰকাৰী চাকৰিৰ পিছত থকা মোহটোৰ কাৰণেই মানে বহুতো নিৱনুৱা সমস্যা মানে দিনক দিনে বৃদ্‌ দ্ধি পাইছে। মই ভাৱিছোঁ এতিয়া চৰকাৰী চাকৰিৰ পিছত নালাগি মানে বহুতো ক্ষেত্ৰত ব্যয়সায়- বাণিজ্যৰ পিছতো আমি গুৰুত্ব দিয়া উচিত। কিয়নো ব্যয়সায়- বাণিজ্যও কৰি মানে বহুতে ঘৰখন চ চলাইছে, ধুনীয়াকে চলাই আছে। এতিয়া মোৰ দেউতাৰ ক্ষেত্ৰতে মোৰ দেউতা নিজে ব্যৱসায় -বাণিজ্য কৰে কিন্তু দেউতাহঁতৰ মানে কথা হ'ল যে দেউতাহঁতে বহুত কষ্টপাই আহিছে নিজৰ জীৱন কালত। আৰু সেই কষ্ট যাতে মই নাপাওঁ সেই বুলি মানে দেউতাই ভাৱে আৰু দেউতাই সেইকাৰণে মোক উৎসাহ দিয়ে যে মানে, কয় যে মই যিকেইটা দিন কষ্ট কৰিব পাৰি আছ তই ভালকে মানে কিবা এটা কৰি মানে, লাইনটো ধৰি ল', কিবা এটা পাই ল' মানে যাতে তই নিজৰ জীৱনত মানে আৰামচে কষ্ট নকৰাকে মানে অলপ খাইক্‌ মানে কইক্‌ মানে খাই কৰি থাকিব পাৰ। তে মই দেউতাহঁতক বুজাও যে চাকৰি জীৱনতো কষ্ট আছে হয় কিন্তু আকৌ দেউতাই মোক কয় যে চাকৰি জীৱনৰ কষ্ট ষ্ট থাকিলেও মানে ব্যৱসায়- বাণিজ্যত্‌কে কষ্ট বহু পৰিমাণে কম হয়। আৰু লগতে চাকৰি জীনন--জীৱনৰ যিটো মানে নিৰ্দিষ্ট এটা দৰমা পোৱা যায় মাহে মাহে সেই দৰমহায়দি মানে মানে নিজৰ ঘৰ সংসাৰখন মানে ভালকে চলাব পাৰি। এতিয়া ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত মানে সেইটো মাহত যদি আমি মাহে কম পইচা পালোঁ আকৌ বেছি বেছি পালোঁ। তেনেকে মানে এটা অনিশ্চয়তা মানে থাকে আৰু।
হয়, হয়। তাকে, তাকে এইটো একদম দেউ তোমাৰ দেউতাই একদম ঠিক কথা কৈছে। একদম মানে যিখিনি সঁচা কথা একদম সত্য কথা ক'লে যে মানে ব্যৱসায় -বাণিজ্যত্‌কে মানে, ব্যৱসায়- বাণিজ্যত হয় টকা আছে কিন্তু তাতে সিমান মানে তাৰে তাতে কিন্তু সিমানে ৰিক্সো বেছি। তোমাৰ এতিয়া তাতে হয়তো আঁ ব্যৱসায় যদি সফল নহয় তেতিয়া কি হ'ব। সেইটো কথা কিন্তু চাকৰি এবাৰ যদি এটা পোৱা যায়, গতিকে চাকৰিৰ এবাৰ এটা পালে মানে সেই-সেই তাৰ যিখিনি মানে সেইটো মানে পইচ্‌ পইচাটো পাবই। তাৰ দৰমহাও সোমাব্‌ বই মাহে মাহে সেইটো কোনো কথাই নাই। সেইটো ৰিটায়াৰ নোযোৱালৈকে সেইটো মানে সেইটো মানে নিশ্চিত হৈ থাকিব পাৰে যে মোৰ টকা প্ৰতি মাহে মাহে আহিব। এই বস্তুটো মানে এটা মানে যিটো চিন্তা মানে সেই চিন্তাটো মানে নাথাকে। এতিয়া মই ভাৱো বহুতো ক্ষুদ্ৰ ব্যৱসায়ীসকল যিসকল আছে তেওঁলোকৰ বহুত চিন্তা থাকে যে মই মোৰ মানে ব্যৱসায়টোক কেনেকে আগবঢ়াই লৈ যাব পাৰিম, কেনেকে হেৰি কৰি -হেৰি কৰি লৈ যাব পাৰিম। ত' তেওঁলোকৰ মানসিক চিন্তা বহুত থাকে। বাৰু মই ডাঙৰ ব্যৱসায়ৰ কথা নকওঁ, ডাঙৰ ব্যৱসায়ীসকল বাৰু তেওঁলোকে ব্‌ বহুত টকা ইন্‌ মানে তোকে বহুত টকা কমাই। ত' তেওঁলোকে বহুত টকা মানে হেৰি কৰে, পায় সেইবোৰ কথা তেওঁলোকৰ ব্যৱসায়বোৰ, সফল ব্যৱসায় বিলাকৰ কথা বেলেগ কিন্তু যিসকল ক্ষুদ্ৰ ব্যৱসায় আছে তেওঁলোকৰো কিন্তু বহুত মানে সমস্যাৰ সৃষ্টি হয়। ত' এইটো কথো প্ৰতি লক্ষ্য ৰাখিয়ে চাগে আমাৰ মানে মা-দেউতাসকলে অলপ মানে অঁ- ব্যৱসায়ৰ প্ৰতি মানে যাবলৈ অলপ হয়তো মানে সংকোচ কৰে। ব্যৱসায় কৰিব কৰিবলৈ ক'বলৈ আৰু সেইটোৱে কথা, সেইটোৱে কথা আৰু।
ঠিকে কৈছে, ঠিকে কৈছে আচলতে সেয়ে মানে সকলোৰে নিজৰ নিজৰ উপ্‌ উপকাৰ আছে আৰু অপকাৰো আছে। এতিয়া ব্যৱসায় -বাণিজ্য কথা ক'ব গ'লে এতিয়া ব্যৱসায় -বাণিজ্যত ইতিমধ্যে মই কলোৱে যে মানে লাভ হ'লে বহুত বেছি লাভ হয় আৰু লোক্‌ লোকচান হ'লে বহুত বেছি লোকচান হয়। এতিয়া মানে আচলতে ব্যৱসায়- বাণিজ্য কৰিব হ'লে মানে এটা নিৰ্দিষ্ট
পৰিমাণৰ মানে এটা বুজিৰ দৰকাৰ হয় এতিয়া মানে ঘৰত পইচা পাতি নথকাকে মানে ব ব্যৱসায় বাণিজ্যৰ ফালে মানে কোনেও হাত দিব নোৱাৰে কিন্তু ঘৰত যদি পইচা পাতি আছে বা মানে যদি সেই লোকচান হ'লেও মানে বহন কৰিব পৰা ক্ষমা আছে তেতিয়াাহ'লে মই ভাবোঁ যে ব ব্যৱসায় বাণিজ্যৰ হ'লেই মানে যোৱাতটো ভাল কিন্তু মই আকৌ মানে এটা কথাও ক'ম যে বিশেষকে মানে যাৰ মানে যি নিম্ন বৰ্গৰ মানুহ যি মানে নিম্ন পৰিয়ালৰ মানুহ তেওঁলোকে মানে ব্যৱসায় বাণিজ্যৰ ফালে ইমান এটা নোযোৱাই ভাল বুলি ভাব কিয়নো তেওঁলোকে যদি কিবা এটা চৰকাৰী চাকৰি পাই আছে বা কিবা এটা ব্যক্তিগত খণ্ডত যদি অকন মানে কিবা এটা চাকৰি বা আছে তেতিয়াহ'লে মই ভাবোঁ যে প্ৰথম দুই তিনিটা বছৰ তেওঁলোকে চাকৰিটো লৈ মানে অকণ টকা ঘটিলক ভালৰ টকা কা তাৰ পিছত তেওঁলোকে মানে লাগিলে আকৌ আহিবলগীয়া মানে জীৱনত যাতে ব্যৱসায় বাণিজ্যৰ ফালে যদি তেওঁলোকৰ মন মেলে তেতিয়য়াহ'লে তেওঁলোকে যাব পাৰিব ধুনীয়াকে কিন্তু সেয়ে কথা মানে অন মানে আৰাম হয় আৰু মানে পইচা থাকিলে আৰু
তাকে তাকে সেইটোৱে কথা আৰু মানে আৰু সকলোতো নিজৰ মানে ওপৰত কথা নিজৰ ওপৰত বিশ্বাস যদি আছে যে ব্যৱসায়ীসকলে হ'ব তেতিয়ালৈকে তেতিয়া হলে তেওঁলোকে যাব লাগে তেতিয়াও মানে কিন্তু সংকোচ কৰি যাব নালাগে যে সফল হব নে নহব বা সেনেকে কৰি যাব নালাগে যদি তেওঁলোকৰ যদি নিৰ্দিষ্ট হেৰি আছে তেওঁলোকৰ যদি তেওঁলোকে যদি ভাবি থৈছে যে ব্যৱসায়ত তেওঁলোকে গৈ পেলাই কি কৰিব তেওঁলোকে যদি নিৰ্ধাৰিত কৰি থৈ দিছা কৰা তেতিয়ালৈকে হয়তো নিশ্চয় তেওঁলোকে সফল হব কিন্তু এইটো মানে এনেকুৱা নহয় ব্যৱসায়ত গ'লে মোৰ মতে মই ভাবো আহ তেওঁলোকে আগৰ পৰাই সকলোবোৰ মানে ভাবি চিন্তি কৰিব লাগে যে কি ব্যয়ৱসায়ত কৈ মই কি কৰিম ত সেই বস্তুতটো তেওঁলোকে যদি ভাবি চিন্তি যায় তেতিয়ালৈকে হয়তো নিশ্চয় তেওঁলোকৰ সফল হব পাৰে আৰু ব্যয়ৱসায় আৰু উ ব্যৱসায় মানে এটা সুবিধা কি মানে তাতে ধৰা চুটি চুটি লবলৈ হলে মানে আমি উ কোনো ওপৰবালাৰ মানে ওপৰৰ অফ বা চৰকাৰী বিষয়াসকলৰ মানে মানে কোনো হেৰি লব নালাগে অ পাৰ্মিচন লব নালাগে আৰু কিন্তু মানে নিজে কৰিব পাৰি সকলো কথা মানে আৰু নিজে অফিচ নাযাওঁ মানে অফিচ চফিচৰো কথা নাথাকে নিজ মানে কাম নকৰো বুলি কলেও এদ তেওঁলোকে ছুটি লব পাৰে কিন্তু নিজৰ মতে ল'ব নিজৰ মানে পইচাৰ নিজে মালিক হয় তেওঁলোক কিন্তু চৰকাৰী চাকৰিত তেনেকুৱা নহয় চৰকাৰী চাকৰিত গোটেই জীৱন মানে তলতীয়াকে থাকিব লাগে ত' সেই তলতীয়াকে থাকিব লাগে মানে সেইয়া আৰু মানে তেওঁলোকে ছুট লওঁ বুলিও ল'ব নোৱাৰে সেইটো কথা
হয় হয় ঠিকে কছে ঠিক কৈছে আচলতে সেয়ে মানে প্ৰত্যেকটো বস্তু উপকাৰো আছে অ উপকাৰো আছে এতিয়া মানে আমি আলোচনা কৰিব গলে এইটোৰ বিষয়ে মান দীঘলে এটা আলোচনা হব গতিকে আমি আক এদিন কেতিয়াবা আলোচনাত বহিম আকৌ ক এদিন কথা পাতিম বাকী তইও আহিবি ঘৰৰ ফালে মোক লগ কৰিবি আকৌ তেতিয়া মই তোৰ ঘৰৰ ফালে ঘূৰিব যাম দে
দে দে ঠিক আছে ঠিক আছে ঠিক আছে অ অ অ অ